কি খবৰ
দিয়া এই ইণ্টাৰনেটটো অলপ অসুবিধা কৰি আছে নেকি
অ তাকে বাকী কি এ ভাত খালা
আহ খালো দিয়া তুমি খালা অ এ এতিয়া এনেই আছো দিয়াত তুমি কৰিছা
ময়ে এনে আছিলো এ এনেই আনিছিলো অলপ বজাৰত
অ মই ঘৰতে এই অলপ হুলস্থুল নিচিনা শুনিছো যে সেইকাৰণে সধিছো মই
শুনা পাইছা
ৰবা বাকী আৰু হেৰি আজি ভাতৰ লগত কি আছিলে
আজি বৃহস্পতিবাৰ যে আজি আমাৰ নিৰামিছে দিয়া পনিৰ বনালে তাৰ পাছত ভাত দালি তাৰ পিছত ভাজি এখন তেনেকেই আৰু চব্জি তেনেকে এৰিয়াত
অ অ এ আমাৰ আৰু আমাৰো সেনেকুৱাই আমাৰো নিৰামিষায় বৃহস্পতিবাৰে আৰু সেনেকুৱা আমাৰো সেনেকুৱা দাইল চব্জি নিৰামিষত আৰু ইমানে অপচন নাথাকে নহয় খাব কাৰণে অ আৰু কি এতিয়াতো হেৰি ঘৰতে আছা গৰম ন বহুত
অ বহুত গৰম দিছে দেই এইকেইদিন মানে কবই নালাগে ইমান গৰম দিছে ছে পৰহি দিনাখন ৰাতি অলপ বৰষুণ অ' পৰহি দিনা ৰাতি এ অলপ বৰষুণ দিছিলে তাৰ পিছত চোন আকৌ নাইকিয়া হৈ গ'ল এতিয়া ৰ'দেই ৰ'দ বিৰাট।
বৰষুণ আমাৰ পিনে বৰষুণটোও মানে ভালকে নাই আহা মানে এ আহে দু পালমান পৰিছে মানে ফিলিংছটো আহেহে ঠাণ্ডা পৰিব টাইপ আকৌ সেই ৰ'দ দিয়ে।
ঠাণ্ডা অনুভৱ কন হয়। আকৌচোন মাজতেতো পৰহি নে চতহি বৰষুণ দিছে যদিও গৰম লাগি আছে।
অ, আৰু মানে হিউমিডিটিটো বহুত বেছি নেকি। অ, কাৰণ মানে কাৰণ মানে বৰষুণতটো ভাল দিয়া নাই নহয় আকৌ কমকে দিছে কাৰণে মানে মোৰ ঘৰ পিনে গুৱাহাটীৰ পিনে, তোমাৰ
অ', মোৰ এইফালে দিয়া মৰিগাঁও নগাঁও
অ',
এইফালে এ দিয়া। বাকী বিয়া হ'লা।
বিয়া হ'ল। তোমাৰ হল নে নাই?
অ, হ'ল দিয়া মোৰ যোৱা বছৰে মোৰ বিয়া গ'ল।
অ',
উম।
ঘৰত কোন সকলো ভালে আছেনে?
অ, ভাল দিয়া তোমাৰ চবৰে ভাল ঘৰত।
অ, ভালেই আৰু কি এতিয়া কি এ
ক'ত আছে।
অ' তেওঁ আছে ঘৰৰ তেওঁ টিচাৰ হয় তোমাৰ কি মানুহ জন
অ',
ক'ত আছে।
মানুহজন এতিয়া মানে ঘৰতে থকাৰ নিচিনা মানে সেই ওচৰতে হয় অফিচটো। এই ৱাটাৰ ৰিচৰ্চে ৱাটাৰ ৰিচৰ্চতে কৰে আৰু। জুনিয়ৰ ইঞ্জিনিয়াৰ কৰি আছে, সেয়াই। বাকী ময় হলেও দিয়াচোন হা কি কোৱা।
কিবা কিবা মানে একজাম চেকজাম প্ৰিপাৰ
অ, তাকে এবাৰ অ' এই এ দি আৰ ই কাৰণে আৰু কিনো কৰিম আৰু বেলেগ। এ ডি আৰ ই কাৰণে অলপ প্ৰিপাৰেচন কৰি আছো আৰু কেতিয়া হয় কি কথা। হয় হয় এতিয়া তাকে, বাকী এনেই ঘৰতে। অ, সেইটোৱে। ঘৰতে এনেই কেক কেক বেকিং কৰাটো শিকি লৈছো এনেকে অলপ হেৰি কৰো আৰু হোম বেকাৰ।
অ, আজিকালি এইটো
তেনেকেই আৰু অ' উম।
অ, কেণ্ডেল কেণ্ডেল মেকিং হোম বেকিং মানে। কেক মেকিং সেইবোৰে আৰু
বহুত হম ডেক'ৰ কৰে নহয় আৰু কেক টো আজিকালি চব চেলিব্ৰেচনতে কাটে ন' কিবা এটা, এইয়া আৰু একজাম
সেইটোৱে অ', কেনডেল মে কিন্তু মানে আনকমন ন? সেইটো কাৰণে কেণ্ডেল মেকিংটো মই এড কৰি দিলোঁ, মানে ভাল লাগে উম।
ট্ৰেইনিং লৈছা ভালকে?
অ, মই শিকিছোঁ অহ, লৈছো-লৈছো। ট্ৰেইনিং লৈছো মই নগাঁওতো লৈছো গুৱাহাটীতো লৈছো গুৱাহাটীত মানে হেৰি এই মোৰ চিনাকি বা এজনী আছিল বা জনী কৰাইছে আৰু।
অ', অ', অ', দিব পাৰিম ধুনীয়া-ধুনীয়া ন?
অ, দিয়ে-দিয়ে ফ্ৰেগনেন্ঞ্চ। দিয়ে গোন্ধ ভাল-ভাল গোন্ধ দিয়া দিব পাৰি তেনেকেই দিওঁ আৰু। নিয়েই মোৰ পৰা মানে অনলাইন ডেলিভাৰী হেৰিলৈকে গৈছে মধ্য প্ৰদেশলৈকে গৈছে মানে।
অ, বাহ ভালে তেতিয়াহ'লে।
এয়া।
কেক -কেক তো থোকেছাগে অৰ্ডাৰ ন?
অ, আহে কেতিয়াবা এতিয়া গৰম যিহে আৰু মোৰ নি নিজৰ বনাবলে এলাহে লাগে।
আ ইমান গৰম কৰিব মনেই নাযায় গৰমতে। ইমান গৰম ভাতখিনি কোনোমতে বনোৱাৰ পিছত অৱস্থা বেয়া হৈ যায় চাবৰ কাৰণে মানে আকৌ চিন্তা হয়। গৰমৰ কাৰণে।
এইটোৱেটো এতিয়া যেনিবা মাৰ ঘৰতে আছোহি মই দুদিনমান হৈছে
অ', অ', ভালে। কিন্তু গৰমটো থাকিবই আৰু উম গৰমটো নো কত সঁচা আৰু পানী খাই থকা হয় নহয়। ঠাণ্ডা ঠাণ্ডা বস্তুহে খাব মন যায়, ভাতৰ হেৰি বোৰতকে। স্পাইছি কিবা ঘৰত খোৱাতকে।
এই মইতো বেছিভাগ এতিয়া গৰম বেছি পৰিলে দালি, কি কৰা? মানে হেৰি, মানে গৰম দিন বেছি পৰিলে ন, দালি, ভাতৰ লগত মানে ঘৰত বনোৱা আচাৰৰ লগতে তেনেকেই খাওঁ আৰু নেমু চেপি।
ভাল লাগে এইটো।
অ' ঘৰত বনোৱা আচাৰ, ঘৰত বনোৱা আচাৰৰ মানে সোৱাদ তোৰ বেলেগ আৰু আমাৰ মায়ে বৰ ভাল মানে আচাৰ বনায়। সে খাই সেয়া দি খাইয়ে ভাল লাগে আৰু।
অ' আচাৰ, দাইল, নেমু নেমুটোতো খাবই মন যায়, উম গৰমত।
উম উম। এ বাহিৰৰ বস্তুনো কি খাবা, আজিকালি শাক শাক-পাচলিটো হেৰি দিয়ে, সাৰ দি দিয়ে ন? সেইটো কাৰণে অসুবিধা আৰু বাহিৰৰ বস্তু। উম,
ফল-মূল সেই চবতে আৰু।
অ' চবতে সাৰ, গাখীৰতো আৰু বগা গাখীৰ খিনোটো ৰং মানে হেৰি কৰা যায় আৰু, বদমাছি কৰা যায়।
আকৌ কিবা কণীৰো ওলাই মাজে সময়ে এনেকুৱা।
অ' সেই সেইকাৰণে ঘৰতে, অ'।
লাগিব তেতিয়া মানে
সেইটোয়ে, সেইকাৰণে ঘৰতে কৰিছো ৰবা! অ' শাক। শাক পাচলি ভেন্দি কিবা কিবি কৰিছোঁ ঘৰতে। পানীলাও ৰঙালাও তেনেকে ঘৰতে কৰিছোঁ বেঙেনা সেয়া ঘৰতে কৰিছোঁ শাক পাচলি ঘৰৰ পৰালৈ খাওঁ আৰু বেছি কিনা মেলা কৰি নাথাকো আৰু। আলুৰ খেতিও কৰিছোঁ উম,
অ', শাক-পাচলিবোৰ ইমান টেষ্টি
অ', অ', বৰ সোৱাদ লাগে কিনি আনা বোৰতো তুমি এতিয়া যদি হয় হয়। এতিয়া যদি আনা ভাটিবেলালৈকে মানে মোৰ জহিয়ে যাব মৰহিয়ে যাব, দোকানৰ পৰা আনা
অ',
জানু এতিয়া। অ', প্ৰাইজ থাকে এ ঘৰৰ খিনি তুমি দুই তিন দিনলৈ থৈ দিলেও এক একু নহয়
কিন্তু বজাৰৰ পৰা অনা খিনি অলপ সময়তে বেয়াই হৈ যায় মানে মৰহি যাবই। সেইটোৱে অসুবিধা আৰু উম,
যায় যায়। আজিলে কি খাবা আৰু মাছতো সেই কিবা ইউৰিয়া মাৰে নেকি চবতে শেষ। সেয়াই আৰু।
ইণ্টাৰনেটৰ অসুবিধা নেকি অলপ মাতো অহা যোৱা কৰি আছে
অ', হয় নেকি
অ', অ', এতিয়া শুনিছো দিয়া
অ', সেই বাৰু খাদ্যবোৰ চবতে মানে সাৰ লগতে মাছতো সেই ইউৰিয়া মাৰে আজিকালি মাছো খাবলৈ মানে
উ, আমাৰ যেনিবা দেউতা তাই চব কৰিছে দেই মানে পুখুৰীও আছে চব মানে ঘৰতে থকাৰ নিচিনা দেউতাৰ
অ', তোমাৰচোন ভালে মানে ভালে তোমালৈ ভালে, ভালে খাইছা আমি আৰু গুৱাহাটী নাপাওঁ এইবোৰ ঘৰত মানে আছে অলপ জেগা অলপ কিবা কিনি লগাইছো বেছি লগাব পৰা নাই মানে তে মাছ
এ, হলেও মানে অ', আমাৰ এতিয়া মানে মুখৰ আগত মানে ঘৰৰ মুখৰ আগৰ ফালে নেশচনেল হাইৱেটো পাছফালে পথাৰখন সেইটো কাৰণে আমাৰ ভাল আৰু
অ', তাকে খাই অ', নেচাৰেল
মানে নিজে মানে কৰি মেলি অ', খোজ কাঢ়িবলৈ কাৰণেও মানে মন নাই গছ- গছনি আছে ন ভাল যেনিবা হ খোজ কাঢ়িব মন গলে নিজৰে ফিচাৰী ফাৰ্মলৈ যাওঁ অ',
অ', বঢ়িয়াছ
উ, সেইয়াই যিমান পাৰিছো মানে নিজকে সুস্থ ৰাখিব বিচাৰি চেষ্টা কৰিছো আৰু বাকী ল'ৰা ছোৱালী তোমাৰ আছেনে নাই
অ', নাই তোমাৰ তোমাৰ অ', বিয়া হোৱা বেছি দিন হোৱা নাই চাকে
বেছিদিন হোৱা নাই মোৰ এবছৰ হৈছেহে এ, এতিয়া চিন্তা কৰা নাই লাহে ধীৰে চিন্তা কৰিম আৰু
অহ, অহ, তাকে
উম।
কৈ থাক মোৰো হয় দুবছৰ হৈ গ'ল বাৰু আমিও সেনেকে আমি ভাবিছো এতিয়া প্লেনিং কৰি আছো
অ', অ', অ', সেইটোয়ে দুই বছৰ মান ৰখাৰ পাছতে চিন্তা কৰিব লাগে আৰু অলপ কৰি পকি লোৱাৰ পাছত সেইয়াই উম, বাকী ঘৰত কোন কোন আছে তোমাৰ?
ঘৰততো মোৰ হাজবেণ্ডৰ ঘৰত মই আৰু মোৰ হাজবেণ্ডে, ক'ব গ'লে মানে বাইদেউ আছে বিয়া হল। মাদাৰ ইনলো মানে ঢুকালে বিয়াৰ পিছত ঢুকালে এবছৰ মান পিছতেই ত কাৰণে এতিয়া ক'ব গ'লে মই আৰু মোৰ হাজব মানে থাকো আৰু ঘৰত, তোমাৰ-তোমাৰ কোন কোন আছে
মোৰ, মোৰ মানুহজনৰ ঘৰত এ, মা, দেউতা ভন্তি এজনী আছিলে তাই বিয়া গ'ল যেনিবা আগতে মানে মোক বিয়া দিয়াৰ মোক চোৱা চিতা কৰাৰ আগতেই মানে বিয়া গ'ল তাই ছোৱালী এজনীও আছে তাই সেয়াই। সিমানে দিয়া
অ',
বাকী সেয়াই এতিয়া দুইজনে মিলি পেলাই এতিয়া আছো আৰু চাৰিওজনে। এতিয়াৰ গৰমৰ কাৰণে শাহুমাই কৈছে মানে দেউতাৰ ঘৰত মানে এতিয়া এ চি লগাই থৈ দিছে শাহু মাই সেইকাৰণে কৈছে আৰু ইয়াত থাকাতকে বোলে ইয়াতে কেইদিনমান থাকাকে বোলে নিজে পঠাইছে। সেইকাৰণে আছুহি ইয়াত।
অ' উম। ভালে, ঘৰত আহিলে ভাল লাগে আৰু।
অ'। অ' বাৰু হ'ব দিয়া নহ'লে পাছত পাতিম।
অ' দিয়া আৰু অ শুনি আছো কোৱা?
অ' হ'ব দিয়া নহলে বোলো পাছত পাতিম দিয়া অ শুনিছো-শুনিছো।
অ' দিয়া অ' কথা পাতিম আৰু পিছত।